হেল্ল', অঁ শুনা পাইছে? হেল্ল', অ মই আছো এই এনে ঘৰত ঘৰতে আছো জাষ্ট আহি পালো কলেজৰ পৰা।
অ, মইয়ো এই কলেজৰ পৰা আহি আহি পাইছোহিয়ে জাষ্ট।
হয়, বাকী খবৰ-খাতি ভাল?
বাকী খবৰ খাতি আৰু জীয়াই আছো আৰু ইমান গৰম দিছে গৰমত থাকিব পৰা নাই।
উম, তাকেই মই অকমান ফোন কৰিলো আপোনাৰ লগত অকণমান কথা পাতো বুলি। আজি গৰমো ইমান পৰিছে এতিয়া আজিকালি ইমান গৰম পৰিবলৈ লৈছে কিনো হৈছে জানো? অকমান বাঢ়ি গৈছে উষ্ণতাবিলাক তাকে বোলো অকমান তোমাৰ লগত আলোচনা কৰোঁ বুলি।
উম, তাকে গৰমটো আগতে যে ইমান গৰম আছিলে বা আগত আগতে এন এনেকুৱা জুন, জুলাই মাহত যোনটো গৰম পৰে এতিয়া তাতকে বহুত গুণে বেছি পৰিছে মানে এতিয়াতো জুন হলেই। জুন যাবই হ'ল আ জুলাই আহিব, জুলাই আৰু আগষ্ট সেইটো দুটা মাহতো আৰু গৰম হব, অৱস্থা বেয়া কৰি দিব এই ফেন লগাই থৈছো, দুখন ফেন লগাই থৈছো টেবুল ফেন ষ্টেণ্ড ফেন, এ ফেনৰ পৰা মানে ৰখি থাকিব পৰা নাই পুৰা গৰম-গৰম হাৱা আহিছে মানে।
হয়।
গা ধুইও শান্তি পোৱা নাই।
উম।
তাকেই আপুনি এতিয়া কওকচোন আপোনাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ ন' যেনেকে গৰমটো ইমান বাঢ়ি গৈছে। তাৰ কাৰণ বিলাক আপুনি কি বুলি ভাবে, তাকে অকমান জনাওকচোন মোক।
গৰমটো মানে বাঢ়ি গৈছে আৰু বাঢ়ি এ বাঢ়ি যোৱা মানে কাৰণটো কি হব আৰু। এইবিলাক হেৰিবিলাক আকৌ মানুহৰ কাৰ্য কাৰখানা বিলাক অলপ বেছি পৰিৱেশৰ প্ৰতি অনুকুল নহয় আৰু প্ৰতিকূলো হৈ গৈছে মানে সেইটো কাৰণে তেনেকুৱা হৈছে।
হয়।
এতিয়া পৰিৱেশ ধ্বংস কৰি দিছে এতিয়া গছ এজোপা যদি নাথাকে গোটেইখনত। গছ-চছ নাথাকে এতিয়াতো আমি টাউনৰ ফালে যদি যাওঁ টাউনৰ ফালেটো গছ-চছ দেখ খা নাপাৱে তাত আপোনাৰ কি থাকে ধৰ ডাঙৰ ডাঙৰ বীজ-চীজ বোৰ বনাব আৰু ডাঙৰ ডাঙৰ যান-বাহনবোৰ চলিব।
চাবলে গ'লে এতিয়া আমি যদি চাওঁ যে গাঁৱৰ পৰিৱেশটো গাঁৱৰ ৱেডাৰটো আৰু আপোনাৰ টাউনৰ ৱেডাৰটোৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। এতিয়া যদি চাবলৈ যায় আপুনি এতিয়া নৰ্মেলি আমাৰ এনে ছিক্স মান গৰম চাবলৈ গ'লে ছিক্স মান গৰম হ'ব লাগে আৰু বাকী ছিক্স মান ঠাণ্ডা হ'ব লাগে কিন্তু এতিয়া আপুনি যদি চাই টী এৰিয়াবিলাকত ধৰক মানে গুৱাহাটীকে ধৰক বা বিভিন্ন ধৰণৰ জেগাত টো এতিয়া গুৱাহাটীতো আপোনাৰ বছেৰেকৰ বাৰটা মাহৰ আপোনাৰ আঠ মাহ মানটো আপোনাৰ গৰমে হৈ থাকে। কাৰণ তাৰ গোটেই মানুহে অ', এতিয়া যিটো আপোনাৰ ডেভল ডেভলপমৰ মানে ডেভলেপমেণ্টৰ নামত গোটেই গছ-গছনি কাটি ধ্বংস কৰি দিছে আৰু টো সেইটো কাৰণে সম্ভৱ হয়টো গৰম চৰম বিলাক বাঢ়ি গৈছে।
উম এ, ডেভেলপমেন্টৰ নামত মানে মানুহে ধ্বংস প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেইটোৱে কৰিছে আৰু, আৰু গুৱাহাটীৰ কথা ক'লে আপুনি গুৱাহাটীত আপোনাৰ এ, মানে ঠাণ্ডা দিনটোত তিনিমাহ বা চাৰিমাহ থাকে তাকো সে সেইকেইটা দিনতো যদি ৰ'দ যেতিয়া দিয়ে নহয় তেতিয়া গৰমত মানুহ টা পাহৰলৈ যায় দিনত ৰাতি আৰু অলপ ঠাণ্ডা পৰে আৰু কিন্তু নোৱাৰি মানে এইবিলাক জেগাত এনেকে থাকিব গৰমৰ দিনত। অৱস্থা বেয়া হৈ যাব, এতিয়া আপুনি
এতিয়া মানুহে চাবলৈ গ'লে এতিয়া বৰ্তমান মানুহে এচি-চেচিৰ ব্যৱহাৰো বহুত বহুত কৰিবলৈ লৈছে টো তাৰ সেইটো কাৰণেও উম, এইটো কাৰণতো মানে গোলকীয় উষ্ণতাটো অলপ বাঢ়ি যোৱা দেখা যায়।
গোলকীয় মানে আৰু কি হয় সেই একেই আমাৰ আজিও উষ্ণতাটো যেন টো ইয়াত বৃদ্ধি পাইছে সেইটো গোটেই পৃথিৱীখনত যদি বৃদ্ধি পায় সেইটোৱে গোলকীয় উষ্ণতা ন? বেলেগটো নাহে? যেতিয়া মানে গোলকৰ উতাপ বৃদ্ধি পাব তাকে হ'ব গোলকীয় উষ্ণতা। এতিয়া আউম মা মানুহৰ এইবিলাক আধুিনক যুগৰ কাম বিলাকৰ কাৰণে যোনটো অসুবিধা এতিয়া বৰ্তমান সৃষ্টি হৈছে গৰমতটো বেছি হোৱা পা ধৰি কেইদিনমানৰ পিছত আৰু, আৰু অহা বছৰলৈ বা আৰু পাঁচ বছৰ বা দহ বছৰৰ ভিতৰত যোনটো গৰম সেইটো গৰম আমি তেতিয়া সহ্য, সহ্য কৰিব নোৱাৰিম আৰু। তেতিয়া এতিয়া এ এতিয়াতো মোৰ মতে এতিয়া এ চিটো চলাইছে মানুহে বেয়া কথা হ'ল। কিন্তু এতিয়া যেতিয়া আৰু পাঁচ বছৰ, দহ- প বছৰ পিছত চবৰ ঘৰতে যদি এ চি নাথাকে নোৱাৰে মানুহ মৰি যাব। গৰমত পুৰি পেলাব মানে তেনেকুৱা হৈ থ ব আৰু
হয় আৰু চাব লিবলে এতিয়া সেইটো এজ খিৰ আৰু লগতে যান বাহনৰ মানুহৰ এয়াৰ পলিচনো বহুত বাঢ়ি গৈছে বৰ্তমান। যান বাহনৰ পৰা যিটো আপোনাৰ বেয়া গেছ ওলাই সেইবিলাকেও গোলকীয় পেলায়। আৰু তাৰোপৰি এতিয়া দেখিবলৈ পোৱা গৈছে আানাৰ যিটো উম, আপোনাৰ অওজন স্তৰ আছে অওজন স্তৰৰ ক্ষতিসাধন হৈছে বৰ্তমান। ত' যান বাহন বে-বেছি হোৱাৰ কাৰণে বাহনৰ পৰা যিটো আপোনাৰ বেয়া গেছ নিগত হয় সেইটোৰ পৰা অ' অজন স্তৰটো তাত আপোনাৰ এফেক্ট পৰে তাৰ ফলত অস্ৰত বিভিন্ন ধৰণৰ বৰ্তমানফে কৰাৰ ফলত সূৰ্য্যৰিটো ইউ ভৰে ডাইৰেক্ট আমাৰ গাত আহি পৰে দেখা যায় সেইটো কাৰণে মানুহৰ বেমাৰো হৈছে বহুত খিনি আৰু গৰমৰ এতিয়া চাব গৰমৰ দিন ত' বহুত মানুহৰ মৃত্যু হয় ব বিভিন্ন এ বেমাৰ হয় জ হওক বা বিভিন্ন হাই প্ৰেচাৰতেও হেৰি বহুত মানুহো মৃত্যু হোৱা দেখা যায়। আৰু সেইটো কাৰণে বৰ্তমান জলবায়ুকে দুখ দিব লাগিব। কাৰণ গোলকীয় অস্থ বহুত বেছি বাঢ়ি গৈছে বৰ্তমান। ত' আগৰ দিনত তেতিয়া সেইটো উষ্ণতাৰ কাৰণে বিভিন্ন বেমাৰো বৰ্তমান আহিছে আৰু যিবিলাক বেমাৰ আগতে নাছিলে।
হয়, হয় এইটো জলবায়ুৰ দুখ মানে জলবায়ু বুলি কলে কি বুজাব আৰু গোটেই
অ' একচুৱেলি মানুহৰ কাৰ্যৰ পৰা মানুহৰ ৱেডাৰ টো মানে কাৰ্যৰ মানুহৰ কাৰ্য্যকলাপ বিলাকৰ কাৰণেতটো বাঢ়ি গৈছে এতিয়া। ত ৱেডাৰটোতো নিজেতো, নিজে বাঢ়িব নোৱাৰে মানুহৰ কাৰ্য্যকলাপৰ কাৰণে বাঢ়িল।
কাৰ্য্যকালবোৰো সেই বেয়া প্ৰভাৱ হৈছে আকৌ বেয়া উম, বৰ্তমান যোনটো প্ৰকৃতিৰ প্ৰতি মানুহৰ হেৰি হব লাগিছে। ছিল প্ৰকৃতিৰ প্ৰতি যোনটো ভাল পোৱা লাগিছিলে বৰ্তমান সেইটো নাই মানে। প্ৰকৃতিৰ বস্তুটোক মানে চব বস্তু ব্যৱহাৰ কৰিছে কিন্তু তাক মানে ইমান হেৰি দিয়া নাই প্ৰকৃতিয়ে যিটো বিচাৰে মানুহৰ ৰা সেইটো প্ৰকৃতিক দিব পৰা নাই মানুহে বা প্ৰকৃতিক
এ ৰাস্তা ঘাট দলং ফ্লাইঅভাৰৰ নামত গোটেই চব বিলাক ধ্বংস কৰি আছে গছ-গছনি কাটি ইমান এতিয়া বহুত পুৰণা, পুৰণা দেখা দেখা যায় বিভিন্ন লোকেশ্যনত বহুত পুৰণা, পুৰণা এশ বছৰৰ দুখ শবছৰ পুৰণা গছ-গছনি কাটি দিয়া দেখা যায় আৰু বিভিন্ন ন নলা-নৰ্দমা বিল চিল সকলো পুখুৰী চব পুতি পেলাই তাত মানুহে ঘৰ সাজিছে বা ফ্লাই অভাৰ বনাইছে বা বিভিন্ন ধৰণৰ মানে ডেভলপমিঙৰ নামৰ দৰে এইবিলাক কৰি আছে।
সেইটো, সেইটোয়ে ডেভলপিং মই সেইটোৱে কৈছিলো ডেভেলপিঙৰ নামত
ইয়াৰ, ইয়াৰ যদি আমি চাব যদি আমি এ সেইটোতো ঠিকে আছে কিন্তু আমি কি কৰিব লাগে যদি চাবলৈ যাওঁ। ত' ঠিক আছে এঠাইত গছ কাটিছে তই তহঁতে এজোপা গছ কাটিছে ত' বেলেগ এটা ঠাইত ত অ দহজোপা গছ ৰুই দিব লাগে। ত তেনেকুৱা হ'ব লাগে ত' উম হয় মানুহৰ মানুহৰ লগতেটো আৰু মানুহৰ লগতে আমাৰ গভমেন্টৰো অলপমান থাকিব লাগিব। তেওঁলোকৰ এটা বে ৰেচপনচিবিলিটি ল'ব লাগিব মানে পৰিৱেশৰ উপৰি। ট তেনেকে মানুহৰ কাৰণে বিভিন্ন ধৰণৰ আইন আনে ট পৰিৱেশক বা মিনষ্টৰ কাৰণেও আইন আনিব লাগে। যে এনে এজোপা এনে গছ কাট দিলে বিভিন্ন জেগাত এনেকে গছতটো ৰুব লাগিব।
তেতিয়া আকৌ মানুহে কি কৰে আমাৰ চৰকাৰে কি কৰে গম পাইছে নাই চৰকাৰে আকৌ আপোনাৰ এজোপা গছৰ লগতে দচজোপা কটাৰ উপৰি আ দচজোপা মানে ৰোৱাৰ সলনি দচজোপা কটাৰে ব্যৱস্থা কৰি আছে বৰ্তমান দে দি ঘলি পুখুৰীত আপোনাৰ সেই এ সেইটো টাইমতে যে যুনবিলাক গছ বি ফ্লাই অভাৰ বনাব ধৰিছিলে মানুহ বিলাকে অপ'জ কৰিলে ইমান খিনি ইমান খিনি ডাঙৰ ডাঙৰ গছ ইমান ধুনীয়া এটা পৰিৱেশ আছিলে ন ধুনীয়া বতাহ আহে ঠাণ্ডাত ঠাণ্ডা ঠাণ্ডা বতাহ আহে গোতেই ত এ ল'ৰা ছোৱালীবোৰ তাতে ওলাই যায় চাবলে। পৰিৱেশটো ধুনীয়া লাগে ন ত সেই বস্তুটো যেতিয়া নাইকিয়া হৈ যাব এটাৰ সময়ত। এটা সময়ত নাইকিয়া হৈ গলে কি হৈ যাব হেৰাই যাব অ এতিয়া যোনটো অ অ আমাৰ মানে ভাল লগা সময় আছে ভাল লগা পৰিৱেশ তাতো আছেগে গৈ পেলাই এটা সময়ত গৈ সেইটোও হেৰাই যা বৰ হেৰাই গলে তেনেকুৱা বস্তু বোৰ যেতিয়া লাহে লাহে হেৰাই যাব আজি এটা জেগাত হেৰাই গৈছে কাইলে বেলেগ এটা জেগাত হে হেৰাই যাব গছ গছনিবোৰ এ এটা সময়ত গৈ পেলাই গোটেই অসমত হেৰাই যাব গছ গছনিবোৰ গোটেই তাৰপিছত লাহে লাহে গোটেই ভাৰতৰ হেৰাই যাব ভাৰতত হেৰাই গৈ পেলাই গোটেই বিশ্বখনতে তেনেকুৱা যেতিয়া অ অভাৱ বিলাক হ'ব গছ গছনি তেতিয়াই মানে সেই গোলকীয় উত্তাপ যোনটো বৃদ্ধি গছে সেইটো চৰম পৰ্যায় পাবগ আৰু চৰম পৰ্যায়টো পালেগে তেওঁ এই গৰমত মানে থাকিব নোৱাৰে আৰু গৰম টো মানে একেবাই লাষ্ট পৰ্যায়ত থাকিব তেতিয়া ধ্বংস কৰা মানে সেইটো এটা অ ডাঙৰ উপায় হিচাপে ধৰিব পাৰে আৰু মানুহ বিলাকে হয় হয়
হু
আৰু তেতিয়ালে মানে যদি চাব বিচাৰে তেতিয়াহ'লে আপুনি গছ গছনি ৰুই ৰুইবলৈ ৰ ৰখি থাকিলে তিয়ালে লাভ নাই নহয়
উম হু আৰু বিভিন্ন ধৰণৰ চেচ তেতিয়া যে এতিয়া যেনেকে আমি দেখিবলৈ পাইছো আগতে যিমান বৰষুণ হয় যিমান পানী হয় বৰ্তমান সময়ত সিমান নাই এতিয়া এমাহত দুমাহত খুব বেছি দুদিন তিনিদিনমান বৰষুণ দিয়ে যিটো আপোনাৰ আজিৰ পা দছ বছৰ আগত যদি এছিয়াটো চাবলৈ যায় দুমাহত উ কম এ চিমাম আপোনাম অ মিনিমাম আপোনাৰ সাত আঠ দিন বৰষুণ দিয়ে আগতে কিন্তু বৰ্তমান সময়ত চাবলে যদি যায় একেবাই বৰষুণতো বহুত কমি গৈছে
হেটোৱেন ন কাৰণ বৰষুণো কাটিবলেতো আপোনাৰ ৰেইন ফৰেষ্ট বিলাক যে থাকে ৰেইন ফৰেষ্টবলাক লাগিব ন যোনবিলাক ৰেইন ফৰেষ্ট থাকে সেইবিলাকৰ অ বৰষুণ দিয়াত বহুত ডাঙৰ ডাঙৰ এটা ভূমিকা থাকে ত' সেইবিলাক যদি নাথাকে বৰষুণ নাথাকিব নি দিব বৰষুণ নিদিলে কি হ'ব ধুলি বালিবোৰ বাঢ়ি যাব ধুলি বালিবোৰ বাঢ়ি যোৱাৰ লগে লগে পৰিৱেশ সেইবোৰে প্ৰদূষন কৰিব লগতে মানুহৰ এইবিলাক আ ধ ধূলি বালি লাগি পেলে মানুহৰ চকু মুখ এইবিলাক নাক চাক এইবিলাক প্ৰব্লেম কৰিব অলপ বাঢ়ি যাব বেমাবোৰ অহা আহাৰিয়াৰ প্ৰব্লেম হব হাৰ্টৰ পব্লেম হব লাঞ্চ,
নোহোৱা দেখাই গৈছে এতিয়া মানুহৰ ধূলি বালিৰ কাৰণে, ধৰক বিভিন্ন কাৰণত উশাহ নিশাহ লোৱাত কষ্ট হয় বা বিভিন্ন ধৰণৰ বেমাৰ দেখা গৈছে বৰ্তমান সময়ত গৰমৰ কাৰণেই হওক বা জলবায়ু বিভিন্ন কাৰণতে ধূলি মাকতি বা ধৰি সকলো ধৰণৰ ৰাস্তা, তাই গা টোত, অৱস্থা সেইটো কাৰণে দেখা যায় মানুহৰ বৰ্তমান বহুত বেমাৰ হোৱা দেখা যায়।
সেইটোৱে আৰু এইটো আপোনাৰ বৰ্তমান এতিয়া আৰু ইয়াৰ ওপৰত এটা ডাঙৰ মানে এ গুৰুত্ব দিয়াতটো মানে বহুত,
উম আৰু হয় বৰ্তমান সময় বহুত জৰুৰী এতিয়া যদি সেইটো গ, ত দিয়া নহয় আৰু ফিওচাৰ ইনফিওচাৰ আৰু মিনিমাম তেন ইয়েচ বা ফিফটিন ইয়েচ, ত বহুত এটা বেলেগ চেঞ্জ অহা দেখা যাব ত তেতিয়ালৈকে বহুত লেট হৈ যাব। চ অতি সোনকালে কিবা এটা মানুহে নিজৰ সেইটো এটা চিভিক চেন্স থাকিব লাগে মানুহৰ,
সেইটোয়ে ইটোয়া আপুনি পৰা মই বুজি পাইছো তেতিয়া বুজি পালে নহ'ব নহয় তেনেকে, চবে বুজি পাব লাগিব কথাটো বুজি পাইছা।
বাৰু ভাল লাগিল কথা পাতি আপোনাল লগত কথা পাতি ভাল লাগিলে, আকৌ নিশ্চয় ফোন কৰিম কিবা তপ জানিবলগীয়া থাকিলে আৰু ইমান খিনি কথা কোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো।
বাৰু ঠিক আছে বাৰু দিয়ক আজিলৈ ৰাখিছো।
উম উম ঠিক আছে।